কি কৰি আছা
এ ভাত বনাই আছিলো
কিহে চিন্তাধাৰটো
হা
কয়ে তহতি তিনিটা হে
অ তিনতা
কি মাংস অ আমাৰ কৰিলা আমি ভাত খালোয়েই মাংস বনাই
মানে আমিও ভাত খালো বাৰু ভাত খোৱা আলহী আহিলে ঘৰ
এ ভালকে মোবাইলতো ল চোন ভইচটো ভালকে অহা নাই
এইবোৰ ভাত পানী খালো তাৰপা আকৌ এইখন আলহী আহিলে চাহ তাহ দি মেলি এইখন আজৰি হৈছো এইমাত্ৰ
কোন আহিলে
এ গাও মোক এধা কমল বুলি কৈ সেইটো আহিলে চাহ খোৱাকে নোযাও বাকলি ইমান গেলাবৰটোডালত আহিছে
গেধা গমত
উম উ মোৰ বৰ খঙ উঠে চাই আৰু এবাৰাতো লাল চাহ দিবি বোলে মই লাল চাহ না গাখীৰ চাহ খাম গাখীৰ চাহ দিবি বোলে মই গাখ গাখীৰ চাহ নাখাওঁ লাল চাহ খাম
উম কি ম আজি পাপু বিয়া আকৌ সেইকাৰণে বৰষুণ দিছে
অ আজি পাপুৰ বিয়া নহয় চাৰিআলিৰ পৰা এপাৰ মানুহ নাই মতা বোলে
এই চাৰিআলি পৰা এই পাৰ মানুহ নাই মতা কেইলেবা
নাজানো দে এই ধেন চাৰ ঘৰলৈকেহে মাতিছে বুলি গম পাওঁ
অ' কৃষ্
চবকে নাই মতা বোলে তাৰো মাজে মাজে এৰি থৈ আহছে মাজে মাজেহে মাতিছে বিয়া পাতিছে সিহতৰ ঘৰত বিয়া নাই আৰু এখনেই পাতিছে ভালকে পাতিব লাগে
অ আৰু বহুত দিন ছোৱালী তোৱালী পোৱা নাই ভাগ্যবলত পাইছে এজনী
তাকে ভালকে পাতি খুৱাব লাগে ৰাইজক
আৰু এ পাতি খুৱাব লাগে আক কিহৰ সিহতৰ বিয়াবোৰ তেনেকে পাতে আগতে ক'ৰবা এজনী বিয়া পাতিছিলে ইমান সৰুকে পাতি থৈ দিলে
আগৰ ছোৱালীজনীৰ বিয়াতো হেৰি গাঁৱৰ মানুহ
অ তুলণী বিয়া নিচাকে পাতি থৈ দিয়ে বিয়া
তুলনি বিয়াতো আজিকালি মানুহ হয় প্ৰায় একেবাৰে
উম
সিহঁতৰ বিয়া এইবাৰও মানুহ নাই ইয়াৰ আগৰ বাৰু মানুহ নাই কইনা ৰাতি চাগে গাও ধুৱা নাই সিহঁতৰ আগৰজনী ছোৱালী বিয়া পাতো
হা
আ আগৰজনী ছোৱালি বিয়া পাতোতে কইনাই ৰাতি গাও ধোৱা নাই বিছ মেকআপ কৈছে বোলে
অঁ তাকে ভাত খালি আকৌ ৰাতিপুৱালৈ বনাইছনে নে এতিয়া খাবি আকৌ
এ ভাতো আঠটা চাৰে আঠটা বজাত ভাতো আঠটামান বজাত ভাত হ'ল চাৰে আঠমান বজাত ভাত খালো খাই এতিয়া বাচন কেইটা ধুই
উম
আজৰি হৈ পেলাই এই জাষ্ট চাইচো আও
অ মইও বাচন কেইটা আজি ধুই থৈ দিছো বৰষুণ দি থাকিলে পানী হৈ থাকে যে ৰুই থাকিবলৈ ভাল
অঁ
মানে পানী পৰি থাকে যে সেই সেই বাকেটটো পাতি থৈ দিওঁ বৰষুণ নিদিলে হে এইবোৰ ধুবলৈ এলাহ লাগে মোৰ মই মানে মাংস আনিচুয়ে ৰখি থকা নাই সাতটা বজাতে বনালো
তাকে ময়ো আনিবলৈ গৈছোঁ মই নিজে আনিবলৈ গৈছোঁ আনিছো দাৰেক্ত বনাবলৈহে বহিছো
হেৰি আকৌ আজি পৰি খাও বেয়া পালে এখন কিবা মিটিং দিছিলে মই নাথাকিলো যে ছে ব আহো ব এই জ্যোতি ছাৰ এই অমূল্য বটাম মোৰ পৰা সেহনৰ লগত কি মিটিং যাম।
তাকে ইমান ইমান ডাঙৰ ডাঙৰ মানুহকেইটাৰ লগত।
মোৰ গু সিদিনাখন হোৱাটছএপত চিঠি এখন দি থৈছে ৰে, আহিবা দে মই বুলোঁ যাম বাৰু বুলি ক'লো আজি নাচি হল মই গুচি আহিলো একদম মোৰ একদম হেৰিকে আছে।
চালেও উপায় নাই আৰু উপায় মই ক'ত ক'ত বহি থাকিম তাত ব বহিবলৈও নহয় থিয় হৈ থাকিবলৈও নহয়।
উম।
আকৌ গোলকে ফিল্ডৰ মাজত গোলকে বহুৱাই লৈছে।
তাৰপিছত তোৰনো কি শাস্ত নষ্ট কৰিবি তোক যে মিটিঙত বহাই লৈছে।
অ হেষ্ট - নেষ্ট কৰিবলে, অ বোলে ফুকনেও কৈছে বহা - বহা মই বোলে ঘৰত মানুহ নে আহিমগে আৰু তাৰ পৰা দেখিছে মই স্কুটিখন লৈ দুমাহ সিফালিয়ে পাৰ হৈ গৈছো।
উম।
মাংস আনিবলৈ যাতে খোজকাঢ়ি গৈছো তেওঁগোপা গছ আছে মোলে।
তাকে মই ওলাই যাম বুলি ভাবিলো অকনমান বৰষুনত থাকিব নোৱাৰিলো।
এ বৰষূণজাক জানিছাও ইমান দকাই টাইমত।
উম তাকে বৰষূণ নেৰায় হ'ল পাপা আমাৰ তিতি - তিতি গ'লগে।
উম, ছাতি এডাল দি পিব লাগে আকৌ।
ছাতি লৈ গৈছে, ছাতি লৈ এটা হাতে চাইকেল চলালে মনো তিতিবচোন।
ঠিকেই বাৰু। তা এ দুশ, সেই মাথাটোয়ে নিকে অ।
তাৰপৰা পোন্ধৰ আগষ্ট হে অ মোক পাঁচশ টকা এটা সোমাইছে, কি কৰিব লাগে? তাৰপিছত মই বোলো, এ এতিয়া বোলো পাঁচশ টকাটো নিদিয়ে নহয়। তোমাৰ পছ, নহয় চীনত
গম পাইছো।
হয় অঁ মো মই প মোৰ ঘৰ কেলে সোমালো তুম পৰিস্মিতাৰ যে এহেজাৰ সোমালে, মোক কেলে পাঁচশ সোমাইছে বোলে মই কেনেকা জানিম এতিয়া?
মই পাপাক কালি স্পৰ্টিং এটা লৈছো এতিয়ালৈকে।
মোৰ পাঁচশ সাতশমান আৰু মোৰ ছশ টকা এটা হৈ আছে, আ পইচা কেইটামান গোটাব লাগিব কিবা এটা লবলে।
অ।
তাকে।
মোৰ এ ঘৰত থাকি আমনি লাগিছে।
উম।
আছো কিমান দিনৰ পৰা ঘৰতে আছো ঘৰতে আছো ঘৰতে আছো। কুলকো ওলাই মেলি যাবলৈও নাই, আমনি লৈছে। চবে লখিমপুৰ জলপৰি চাবলৈ বিচাৰো, তই মইহে থাকিব বিচাৰো।
নাই হাঁহি আছে অ।
সেইয়াৰ পৰাই আনিছে ৰাছিয়া মানে ক'ৰপাহে আনিছে সেইখন?
পা পইচা লয় নহয় চাগে?
এই বহুত পইচা লয়, চব গ'ল অ তাকে কৈছো, চব গ'ল তই মইহে থাকিলো চাগে আৰু।
উম, আমাৰ ধণে মোক লগ ধৰিছিলে বৈ মেলা চাবলৈ যাওঁ? তাপা মইবোলো ইমান দূৰ নাযাওঁ দেই মোক তামো বাইক অঁ, ভয় লাগে মোৰ বাইক কত যাবলে ইমান দূৰ।
অঁ।
দেশ পৰিস্থিতি ভাল নহয়।
আমাৰ লগৰ সিদিনা দীপশিখাহঁতো গ'ল মোক ফোন কৰিছিলে যা নিকি আ। তাৰপাছতে এ মোৰোহে নাযাও বাদ দে এতিয়া। তাৰপৰা সেইদিনাখন সেই এ অম্বুবাচী মেলালে গৈছে সেহতি তাই মানে মাক মাক পেহীয়েক গৈছে। তাৰ মোৰলৈ ফোন কৰিছে যাৱা নেকি অম্বুবাচি মেলালে? বল সেহতৰ পইচা আছে সিহতি এই প্লেনিং কৰিলে এ যাব
উম।
মই বলো নেযাওঁ।
উম তাকে। এতিয়া মানে এতিয়া, বিভিন্ন ৰোগৰ সৃষ্টি হৈছে নহয় গম পাৱ নাই?
অঁ।
এতিয়া তোৰ আগতে কেঞ্চাৰ বুলি কোৱা বেমাৰতো ইমান নাছিলে, আজিকালি তোক মানে বহুত সংখ্যক মানুহৰ দেহত মানে হৈছে। আৰু মানুহৰ আগতে মানে স্কিনৰ প্ৰব্লেম এইবোৰ খালৰ এ মানে খৰ খুজতি থাকে। হ'লও আজিকালি মানে স্কিনৰ প্ৰব্লেমটো এইটো বেছি হয় পা -পানীত।
পানী আকৌ তোৰ এইবিলাক কেমিকেল বস্তু বোৰ লগোৱা।
অঁ। মানে এতিয়া আগতে স্কীনৰ কেতিয়াবা খৰ খজুৱতি ঘামুচি এইবিলাক হয় আও। কেতিয়াবা কিছুমান এটা, দুটা মানুহে আজিকালি কিন্তু স্কীনত চব মানুহৰ বহুত প্ৰব্লেম হৈছে মানে স্কীনত। স্কিনৰ এইটো মানে খৰ হল। কিবা মানে ৰকমৰ ৰকমৰ বেমাৰ ওলাইছে স্কিনৰ মানে সৌ কিবা। মানে ধেৰ আও আনকি ব্লাডতো হ
আমাৰ এতিয়া মামা ছোৱালীজনীয়ে গাতো অৱস্থা নাই, গোটেই আঙুলিলেকে হৈ গৈছে খৰ।
আঁ, তাকেতো আগতে এনেকুৱা নহয় নহয়। কাৰোবা অকমাণ কিবা ঘাঁমুচি বাও হব চবৰে উঠে। কেতিয়াবা কাৰোবাৰ খৰ অকমাণ তেনেকুৱা থাকে। অঁ আজিকালিতো বিভিন্ন মানে উম উ খজতিটো মানে বিভিন্ন ধৰণৰ হব লৈছে, এইবোৰ পানী কাৰণে হৈছে। খাদ্য কাৰণে হৈছে। উম বি বিশেষকে পানীৰ কাৰণে হৈছে। পানীৰ কাৰণে চব বেমাৰ হৈছে। উম
কতো ভাইৰেল হৈছে চাবিচোন জ্বৰ হৈছে মানে সেইয়ে হৈছে মানুহ।
উম মাজতে ওলাইছিলে এ কভিড নাইনটিন। কভিড নাইনটিন হৈ পিনে কিমান লকডাউনৰ পৰা কিমানখিনি সেই হুলস্থূল।
সঁচাগে লক
বিভিন্ন বিভিন্ন বেমাৰ মানে ওলাই ওলাই গৈ আছে আও।
তেতিয়া ল'ৰা ছোৱালীৰ পঢ়া শুনাও ক্ষতি কিমান কি হৈ গ'ল। এতিয়া আকৌ নতুন নতুন ওলাইছে। শুনি শুনি আমানি লাগিছে আও বেমাৰৰ কথা ইমান
বেমাৰৰ কথা মানে আজিকালি একে বিভিন্ন ধৰণৰ বেমা অঁ গা ভৰি বিষ বোলে গাঁঠি বিষ বোলে গা বিষ।
আমাৰ এতিয়া ৰঞ্জু ববৌৰ ভৰি আঁঠু মাংস হাড়ডালৰ পৰা মাংস খিনি এৰাই গ'ল।
কেলে
নেজানো নহয় এটিয়া এসপ্তাহৰ কাৰণে মেডিচিন দিছে, তাৰ পৰা আকৌ যাব লাগিব।
অ' তহঁতৰ ববৌৰ ইটো পিছত সিটো সেইটো পিছত সেইটো হৈয়ে থাকে ন?
নেনেচেছে নুগুজছে কৰণা কালতো ববৌৰ অকল গুৱাহাটীলৈ যাওঁতেনেই গ'ল আৰু।
উম মানে কিবা এটা নহয় কিবা এটা হৈয়ে থাকে।
এতিয়া সেই আঁঠু হাড়ডাল মানে হাড়ডালৰ পৰা মাংস খিনি এৰাই গৈছে। এতিয়া খোজ চোজ কাঢ়িবই নোৱাৰে।
এতিয়া উম উম পিচে বিচনাতে নেকি?
এই এনে এনেকে লেঙৰা লেঙৰা খোজ কঢ়ে কিন্তু এনেকে খোজ চোজ কাঢ়ি কাম কৰিব নোৱাৰে আৰু এতিয়া মানে।
তহঁতৰ বৰ্তাৰ কষ্ট হৈছে তেতিয়া?
বৰ্তা এইকেইদিন ৰাতিপুৱা পৰা পোৰা কামত ধৰিছে, আকৌ বকুন্ঠও জ্বৰ। জ্বৰ পানী লাগিছে।
খেতি নো আন্ধি দি দিলে হয় লোকক নিজে কৰিবলৈনো কেলে লাগে।
পালে আকৌ আধি কৰিবলৈ মানুহ?
হা?
আন্ধি কৰিবলৈ মানুহে নাপালে বোলে।
অঁ আমাক ৰুবলৈ কৈছি লে আমা পাপাই আমাৰ আকৌ ধেৰ আছে নহয় আকৌ মই স্কুল খুলিলে নহয়। আকৌ ইমান হোপা কৰিব নোৱাৰে নহয়।
এই আগষ্ট এক তাৰিখৰ পৰা ইয়াত কলেজ হেৰি ক্লাছ কৰিবলৈ আহিবি?
কোনে কৈছে?
এই গোবিন্দ বৰ্তা হতৰ ছালজনীয়ে কৈছে হেই এই কিবা এটা কথা মানে ওলালে দেই তাই স্কুলতে অকণমানি ছোৱালীজনী তোক যে মই কৈছিলো
অঁ।
তাই সেই কাগজ ফালি ফালি চবকে আইচক্ৰীম দি ফুৰিছে এতিয়া সৰু ছোৱালী অকনমান বদমাচ কৰিছে তাৰপিছত নেপেলাবা নেপেলাবা আমাৰ স্কুল আমি তাৰপিছত আমিহে চফা কৰিব লাগিব আমুক কৰিব লাগিব তামুক কৰিব গাই আছে তাৰপাছত গীতি মণি তুমি সেই আজিকালি ক্লাছ বোলে আহা নাই? মই বোলে নাহো মোৰ কমপ্লট হ'ল নহয়। তাৰপৰা তাই কৈছে কি অ' নিশাহত আহে নাই মই বোলো এই সিহঁতিও নাহে আৰু, এক তাৰিখৰ পৰা সিহঁতৰো কলেজ খুলিব ন
সিহঁতি গম পাই গৈছে, নহয় নহয় ছাৰ নাহে বুলি গম পাওঁ কিন্তু নিশা বাই ক্লাছ কৰিবলৈ আহিব আমাক কৈছে নহয়, হেড চাৰেও হেনেকে কৈছে, এক তাৰিখৰ পৰা ক্লাছ কৰিবলৈ আহিবি বুলি।
তাৰপৰা?
মই কৈছোঁ হেই তাই এক তাৰিখৰ পৰা কলেজ খুলিব ক' ক্লাছ কৰিবলৈ আহিব, কৈছে এ নহয় আমাক কৈছে আকৌ এক তাৰিখৰ পৰা মই সদায় ক্লাছ কৰিবলৈ আহিম বুলি।
হেড চাৰে ভাবি আছে মই এক তাৰিখৰ পৰা ক্লাছ কৰিবলৈ যাম, মোক সেইদিনাখন কৈছে এ চাহ এতিয়া নাখাও দে এক তাৰিখে খুলিবই এক তাৰিখে পৰা আহিয়ে থাকিবা উম চাৰ এক তাৰিখৰ পৰা আহি নাথাকো অকল এক তাৰিখেহে আহিম চাহ দিবলৈ
হেড চাৰে হেনো কৈছে হেনো তই ক্লাছ কৰিবলৈ আহিবি বুলি এক তাৰিখৰ পৰা ৰেগুলাৰ।
মই মই মোৰ আৰু কাম নাই আৰু ক্লাছ কৰিনে বিনা কাৰণত ক্লাছ কৰি থাকিবলৈ।
এ পইচাবলে সেইতিয়া গোণজনও লগ পায় সেতিয়ে কৈছে এনেইনেই কৈ থাকিবলৈ মন নাযায়। আৰু কৰাই এতিয়া কমপ্লট হল হেচাই এ নি দিয় হ'ল বোলে তাকো।
বা মোৰ ভাগতো কেতিয়াবাই হ'ল মই ছাৰ ঘৰহেতৰ এই ছয়দিন সাতদিন এনেই গৈছোঁ।
তাৰ হেনো কমপ্লি হল সিও বেচা চাহৰ কাৰণে ফচি পেলাই আহিছে।
চাহ কাৰণে ফচি গৈ বহি চাই দিছো পৰীক্ষা পাতি দিছো বৰ্ডত লিখি লিখি। কি পেপাৰ ধামালি নেকি পেপাৰ বৰ্ডো লিখি দিয়াাতটো।
আগত ক্লাছ, তোক লৈয় আহিবি বুলি এক তাৰিখৰ পৰা।
চাৰে মোক কৈছে হেৰি এতিয়া মোক কি মোৰ নিজৰ হেৰি লাইফত ফ'কাচ নকৰি এতিয়া মই ক্লাছ কৰি থাকিম নাই। বাৰু
বোলে কিবা বেলেগ কাম থাকিব। বোলো বোলে বোলে পঢ়ি শুনেতো আজৰি হ'লি তেতিয়া ক-
মানে সে মই অলো মইতো আৰুহ টকা আজি ক্লছ কৰিবি নহ'ব আহিম ল আহিবই লাগিব আমি নাজানো বোলে খানা খাব লাগিব। ন মোৰ কিহৰ খানা খাব লাগিব বোলো মোক চৰকাৰে এ একাল পইচা দি থৈছে। যে নহ'ব বোললে আহিবই লাগিব ক্লাছ কৰিবই লাগিব। মই মানে মাৰ খাৰ পিছত লাষ্ট লগা নাই উলকাছ কৰিবলৈ যে মাতি আছ।
চবে ভাবি আছে তহঁতি এক খৰ পৰা ক্লাছ, কলেজ আহিব লাগিব মোৰ কাম মোৰ হৈ গ'ল গম পাই এতিয়া হেপচাই মোক ফচাই থৈ দিছে বোলে এতিয়া মোৰ এনেই এই আহি থাকিবলৈও মন নাযায়।
মোৰ তেনেকুৱাহে হ'ল। মোক হেড বচাই দিলে উম এনেই পইচা নাই চইচা নাই এনেই উলক একে মই কেলে ক্লাছ কৰিবলৈ যাম কচোন তই।
কামটো থকা